অঁ, প্ৰাঞ্জল ভাই ক'?
ঐ বিশাল, কি হ'ব আৰু?
মোৰ খবৰ বঢ়িয়া। তোৰ?
মোৰো ভাল ভাল। ঘৰত ভাল বাকী?
ঘৰত ভাল। তহঁতৰ?
আমাৰো ভালে দেই। এ আহ।
হাঁহ্, ঘৰতে আছিলি নেকি?
ঘৰতেটো, ঘৰতে। বাকী তই কিবা কাম-চাম কৰি আছ নেকি?
নাই দ, তই?
মই ৱৰ্ক ফ্ৰম হোম কৰি আছোঁ ৰ!
কি কৰিবা লাগে সেইটোত?
এই কোম্পানী এটা ডাটা এণ্ট্ৰি কাম এটা।
আঁ।
সেই সেইটোৱে কৰি আছোঁ আৰু।
কিমান দেৰি।
কি কলি?
পাৰ্ট টাইম নেকি? পাৰ্ট টাইম নেকি?
অঁ, অঁ পাৰ্ট টাইম, পাৰ্ট টাইম।
অঁ, ঠিকে আছে। চলব কাৰণে হৈ যায় আৰু।
অঁ, অঁ চলব কাৰণে হৈ যায়। এক পইচা ওলাই ন '।
সেইটৱে, ইনকাম কৰি আছা আৰু পুৰা।
উম, এ সিমান নাই আৰু।
অঁ, অঁ বাকী ক'তো ওলাই চুলাই যোৱা নাই?
দেহা এ কি কয়? ওলাই যোৱা নাই ৰ' ক'তো, তই?
কিয়? মই গৈছিলো ৰ' আজি পাঞ্জাবাৰী। এ টা চিকেন ৰোল খাই আহি। বহুত ডাঙৰ মানে ৰোলৰ চাইজটো।
হয় নেকি?
অঁ, লগৰ এটাই কৈছিল কি? বহুত ডাঙৰ ৰোল পাই বুলি সেইকাৰণে খাব গ'লো। সঁচাকে কিন্তু ডাঙৰ আছিল ৰোলটো।
কিমান ডাঙৰ? টিক্।
কিমান ডাঙৰ মানে, তোৰ হাতৰ আঙুলিৰ পৰা যিটো হ'ল প্ৰথম জইন হাতৰ। যিটো তোৰ হাতৰ কিলাকুটি।
অহ
তাৰে লেকি মানে ৰলটো
তই একবাৰ খাই চাবি গম পাই যাবি, অহ ডাঙৰ দিশ। দুজন আছিলে, কালি মানে যিটো ৰলৰ ৰুটি সেইটো ইমান মোটা নহয়, পাত ৰল মানে তই তই ভাববি কি এটা ৰোল খালেই পেট ভৰি যাব, কিন্তু নহয় তহ এটাৰ এটা আৰু এটাৰ আধা, ইমান মান খালে হেটোৰ পেটটো অলপ ভৰি যাব।
হয়।
অহ হয়।
একদিন ওলাবি, হলটো তোক টেষ্ট কৰাই আনিম।
গুৱাহাটীত গেলি মই যামদে বাৰু সেইটো খাবা কাৰণে
অ ইয়াতে দোকান‌ দে, তাৰে ৰল চেট কৰাম প্ৰথম ভাত আৰু আমাৰ ইয়াতে খানা‌ ৰুটি আগ আছে, লক্ষী মন্দিৰৰ ওচৰত চিকেন এক্সপ্ৰেছ বুলি তাতে তোক কুৰকুৰি, মম তেজ কৰাম। মানে এই দুটা বস্তু খালে আৰু বেলেগ বস্তু খাব নালাগে, এইটো
আৰু তই যে কৈছিলি সেইদিনা তহতৰ, খু খুড়া এটাই দোকান দে বুলি
অ এখন ফুৰাৰ দোকান আছে, তাতে পপকৰ্ন পাবি, মমো পাবি, চিকেন পকৰা পাবি এই তিনটা আইটেম পাবি তাত
বন্ধ থাকে বুলি কৈছিলি চোন শুক্ৰ আজি শুক্ৰবাৰে খুলব বুলি কৈছিলিচোন মোক সেদিনা।
নাই নাই আজি খুলা নাই, খুৰা গাঁৱৰ পৰা অহা
উম গাঁৱত দিছ
খুৰাৰ গাঁৱত গৈছে অহ, গেছ শেষ গৈছে খুৰাৰ গাঁৱত গৈছে গেছ আনব আৰু কঠীয়া পাৰাত সহায় কৰিব বোলে
উম, উম ভাত খালি?
সেইকাৰণে আৰু ভাত খালো ৰহ
অহ, মই তই এটা কথা ক বুলি আছিলো মানে। তই তহ গুৱাহাটীত ফেঞ্চি বজাৰৰ কথা শুনচা, তই গুৱাহাটীতে থাকা
অহ ফেঞ্চি বজাৰটো আমাৰ ফেমাছে।
তহ গেইছা নাই এনেই ফেঞ্চি বজাৰত
অহ অহ, মোক কাপোৰ লাগিলে মই ফেঞ্চিতহে যাওঁ।
তহ ফেঞ্চি বজাৰতো এখন মানে কিবা মানে বজাৰ নহয় আৰু ই মানে ধৰা অসমৰ বাণিজ্যক ইতিহাস, সংস্কৃতি, পৰিবহন, ক্ষুদ্ৰ ব্যৱসায়, পাইকাৰী বজাৰ আৰু মানে পৰ্যটনৰ কাৰণে মানে এটা গুৰুত্বপূৰ্ণ কেন্দ্ৰ হয়।
হয় হয়।
এনে তোৰমতে ফেন্সি বজাৰ কি হয়?
চিভিলাৰ কি আৰু, ই আৰু অসমৰ চবতকে ডাঙৰ আৰু মানে আটাইতকৈ ব্যস্ত মানে, অঞ্চলসমূহৰ মানে এটা বজাৰ আৰু ই মানে, অসমৰ মানে তোৰ ব্যৱসায়িক হেৰি সেই বুলি কোৱা হয়, এই বজাৰখনক
অহ, হা হয় নেকি আৰু মানে ফেঞ্চি বজাৰ ক'ত আছে?
শিবজাৰতো আমাৰ ইয়াৰে তোৰ এইখিনি মেইন জাগা আৰু ভাল জাগা মানে তোৰ মাছখোৱাৰ এইখিনিত মানে হা
অহ
ত ইয়াৰে কাষতে মানে ব্ৰহ্মপুত্ৰ নদীটো বৈ গৈছে মানে।
অহ
যাৰ ফলত মানে অতীতত মানে নদী পথে বাণিজ্যৰো সুবিধা হৈছিল আৰু মানে ত হেৰি পাণ বজাৰ পাৰ হৈ যেতিয়া মাছখোৱা পাবি দেখা পাবি আৰু ফেঞ্চি বাছবোৰত গেলি তোক নামাই দিব ফে ফেঞ্চি বজাৰ বুলি ক'লে।
উম উম তই এনে যাই থাকা মাজে মাজে ফেঞ্চি বজাৰত
মাজে মাজে মানে তোৰ ধৰ দুৰ্গা পূজাত কাপোৰ চাপোৰ লাগা হ'লে তেতিয়া যাওঁ মানে মই ক'বাত ফুৰিব ফুৰিব গ'লে কাপোৰ লগা হ'ল তেতিয়া যাওঁ ঠাণ্ডাৰ দিনত তাতে ভাল ভাল জেকেটৰ কালেকশ্চন ওলাই তেতিয়া যাওঁ
অ অ মানে ফেঞ্চি বজাৰৰ ইতিহাসটো কেনেকুৱা?
ফেঞ্চি বজাৰৰ ইতিহাসটোতো মানে বহুত দশক ধৰি মানে এই অঞ্চলটো মানে অসমৰ অন্যতম মানে বাণিজ্যিক কেন্দ্ৰ আৰু এইটো মানে তোৰ ব্ৰিটিছৰ যুগৰ পৰাই মানে বাণিজ্যৰ বিকাশটো হৈছিল ৰু এই অঞ্চলটোত এতোৰ মানে সময় যিমানে পাৰ হৈ গ'ল সমগ্ৰ উত্তৰ পূব ভাৰতত মানে এই বজাৰখন মানে পাইকেৰী বজাৰলৈ ৰূপান্তৰিত হয় আৰু
অ অ মানে বজাৰখন বহুত পুৰণা আৰু বৃ টিছৰ দিনৰ পৰাই আৰু আহিলে
অ বহুত পুৰণা বজাৰ এইখন সেইকাৰণেতো আজিলৈকে চলি আছে ভাল কাৰণে নাম থাকা বজাৰ
আৰু এনে ফেঞ্চি বজাৰ নামটো কেনকে দিলাং মানে
এই নামটোৰ ওপৰটো তোৰ বহুতে মানে বেলেগ বেলেগ কথা কয় দেচোন কিন্তু মানে আমাৰ মানে ঐতিহাসিক বাাখ্যা নাই আৰু আৰু বহুতে কয় তোৰ বিদেশীয়ে বা মানে তোৰ বহুত বিশেষ সামগ্ৰী দোকান আৰু বাণিজ্যৰ বাবে মানে অঞ্চলটো ফেঞ্চি বজাৰ নামেৰে মানে জনপ্ৰিয় হৈ উঠিছিল আৰু
হয় নেকি মানে কোনো বেলেগ কাৰণ নাই মানে
বেলেগ সেনেকুৱা কাৰণ নাই আৰু এ বজাৰখনত
অ আৰু মানে তাত কি কি সামগ্ৰী পায়
তাতে বহুত ধৰণৰ সামগ্ৰী পাবি তই কাপোৰ পাবি, জোতা পাবি ইলেক্ট্ৰনিক সামগ্ৰী পাবি, ষ্টেচনাৰী সামগ্ৰী পাবি, প্লাষ্টিকৰ সামগ্ৰী পাবি, তাপিছত ঘৰৰ সামগ্ৰী পাবি, পূজাৰ সামগ্ৰী পাবি, তাৰপিছত মচলা পাবি বহুত ধৰণৰ, তাৰ পিছত শুকান ফল পাবি, খেলনা বস্তু পাবি তোৰ গল গহনা আ-অলংকাৰ এইবোৰ পাবি তাৰপিছত কচমেটিকচৰ বস্তু পাবি, বেগ পাবি, মোবাইল ফোন পাবি তাৰপিছত এক চিৰিজ পাবি বা আৰু মানে বহুত ধৰণৰ পাইকাৰীৰ সামগ্ৰী পোৱা যায় মানে এই জাগা খিনিত।
অহ বহুত আৰু চব বস্তুৱে পায় তোমাৰ তাতে।
এ বহুত বস্তু পোৱা যায় তাতে। যি লাগে মানে ফেঞ্চি বজাৰত গেলি তই পায়ে যায়।
এনে ফেঞ্চি বজাৰকো মানে পাইকাৰী বজাৰ বুলি কিয় জনা যায়?
পাইকাৰী বজাৰ বুলি জানা যায় কাৰণ তোৰ অসমৰ মানে বহুত জিলাৰ লগতে উত্তৰ পূব ভাৰতৰ মানে বহুত ব্যৱসায় আছে ইয়াৰ মানে বৃহৎ পৰিমাণে মানে সামগ্ৰী ক্ৰয় কৰি নিজৰ অঞ্চললৈ লৈ যায় মানে। এই জাগাটোৰ পৰা বহুত ব্যৱসায়ে
সামগ্ৰী লৈ কিনে নিজৰ জাগাত গুচি যাই আৰু বিক্ৰী কৰিব কাৰণে। সেইকাৰণে কয়। কম দামত পাই নাই ইয়াতে।
হলছেলাৰ মাৰ্কেট টাইপৰ আৰু।
অ হলচেলাৰ ইয়াতে কম দামত কিনি তাতে যাই কিনে বিক্ৰী কৰে সিহঁতে। নিজৰ মতে এটা দাম লগাই কিনে।
এটা ধৰ বস্তুতটো কিনছে পিছত দুইশ টকাকে তাতে বিক্ৰী কৰিব চাৰে চাৰিশ পাঁচশ টকাত সেনেকুৱা আৰু।
অ অ সেনেকা মানে।
অহ।
কাৰণ ইয়াৰ মানে আঞ্চলিক গুৰুত্বটো কি হয়?
হা কি কলি?
আঞ্চলিক গুৰুত্বটো কি হয় ইয়াৰ?
আঞ্চলিক গুৰুত্ব মানে ফেঞ্চি বজাৰ মানে তোৰ এখন বহুত ডাঙৰ আৰু মানে পুৰণা হলচেল মাৰ্কেট ইয়াতে মানে তোৰ খুচুৰা মাৰ্কেট হয় মানে নৰ্থ ইষ্ট আৰু, আৰু মানে বহুত মানে পুৰণা ইতিহাস আছে এই বজাৰখনত। যাক মানে এই প্ৰদৰ্শনো ফাঁচী বজাৰ বুলিও জানা যায়।
ইয়াতে মানে তোৰ মানে কম দামত পোৱা যায় আৰু ভাল ভাল সামগ্ৰী মানে চাপ্লাই কৰে আৰু। মানে গোটেই অল অভাৰ ষ্টেটত চাপ্লাই কৰে ইয়াৰে সামগ্ৰীবোৰ। সেইকাৰণে আৰু।
বজাৰ খন ভাল আৰু।
অ ভাল আৰু বহুত পুৰণা বজাৰ আৰু ভাল নহ'ব নেকি।
আৰু মানে ক্ষুদ ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ বাবে কি ইয়াৰ ভূমিকাটো কি হয়?
এনে তোৰ বহুত ক্ষুদ্ৰ ব্যৱসায়ে মানে কম মানে পইচাৰে মানে ব্যৱসায় এটা আৰম্ভ কৰে ন। ফেঞ্চি বজাৰে মানে এই বস্তুতটো সুবিধা কৰি দিছে। কম ব্যৱসায়ৰে মানে আৰম্ভ কৰিব খুজিলে কোনোবা ফেঞ্চি বজাৰত যাই বস্তুতে কিনি আনিব পাৰে আৰু মানে বেচিব পাৰে আৰু নিজৰ ব্যৱসায় এটা আৰম্ভ কৰিব পাৰে। ইয়াৰ কাৰণে মানে বহুত পৰিয়ালৰ জীৱিকাৰ আৰু উৎস আৰু এই বস্তুতটো।
অ অ। আৰু মানে, সামগ্ৰী বিলাক কেনেকে আহে?
সামগ্ৰী বিলাকতো ট্ৰাকত আহে ৰেলত আহে তাৰপিছত- জাহাজত আহে, আৰু তোৰ- বহুত জাগা আছে মানে পৰিবহন আ বহুত পৰিবহন- অ পৰিবহন চিষ্টষ্টেম আছে আৰু তোৰ। আৰু ভাৰতৰ বহুত জাগাৰ পৰা মানে সামগ্ৰীবোৰ আহে।
উম। আৰু ধৰ উৎসৱৰ সময়ত মানে বজাৰখন বেগ কেনেগা কেনেকুৱা দেখে মানে।
উৎসৱৰ সময়ততো বেলেগ বেলেগ উৎসৱ মানে তাতে চব ঈদ হওক হোলী হওক। এইবোৰ চব পালন কৰা হয় তোৰ ঈদত তাতে এশজায়- দিয়া হয় সিহঁতৰ মতে তাৰপিছত হোলীটোৰ যাতে- চবে মানে ৰং লগাব যায় ভাকুৱা খেলিব যায় মানে হোলীটো তোৰ- সেই মানে গান চান বজাই চবে একেলগে হলী খেলে আৰু আৰু তোৰ দুৰ্গা পূজাৰ সময়ত। তাতে চবে কাপোৰৰে কিনিব- দুৰ্গা পুজাৰ সময়তো তাতে খোজ দিয়া জোগা নাপায় মানে বহুত ভিৰ আৰু।
মানুহ বহুতে হয় অ, আৰু- তেনেকে খাদ্যয়ৰ ব্যৱস্থা কেনেকুৱা তাতে?
ইয়াৰ মানে এই তোৰ ওচৰে পাজৰে বহুত কেইখন ৰেষ্টুৰেণ্ট আছে তাৰপিছত মিঠাইৰ দোকান পাবি তই তাতে- ওচৰত। চাহৰ দোকান পাবি ষ্ট্ৰিট ফুড আছে বহুত আজিকালিতো বহুত ষ্ট্ৰীট ফুড ওলাই দিছে তাতে লাখ- টকিয়া যোৱা ৰাস্তাত, তাৰপিছত তোৰ বহুত ধৰণৰ অসমীয়া খাদ্য পাবি। তাৰপিছত উত্তৰ ভাৰতীয় খাদ্যৰ পাবি আৰু আৰু বহুত খাদ্য পোৱা যায় তাতে।
উম উম। আৰু ধৰ পৰ্য্যটকৰ বাবে কি কি আকৰ্ষণ আছে?
পৰ্য্যটকৰ কাৰণে তোৰ, তাৰে মানে স্থানীয় খাদ্য আছে। তাৰপিছত তোৰ তাৰে-
পৰিৱেশটো তাৰে ওচৰে পাজৰে চাব লগা বস্তু আছে মানে বাণিজ্যিক যিটো পৰিৱেশ আৰু- গুৱাহাটী মানে, কেন্দ্ৰীয়- অৱস্থানত মানে এই বস্তুটো মানে আছে ন সেইকাৰণে মানে- বহুত মানুহে লৈ আহে।